হেল্ল?
হেল্ল' অ, হয় শুনিছানে?
হেল্ল', হেল্ল' শুনিছা নাই বাৰু? অ', পাইছো, পাইছো। কি কৰি আছা?
মই তোমাৰ এই আই এনেহে আছিলো অকমান, তুমি কোৱাচোন তুমি কি কৰিছা?
অ', মই এয়া বৰষুণ দি আছে যে সেইকাৰণে অলপ বোলো বিচনাতে শুই আছো। তাকে খবৰ খাতি ভাল নে?
অ', খবৰ খাতি মোৰ ভালেই বাৰু অ', তোমাৰ কোৱাচোন?
অঁ, অঁ। অ', মোৰো ভালেই ভালেই একদম মজা। তাক এ, বোলো বহু দিন হ'ল তোমালে ফোন চোন কৰা নাই আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতোঁ বুলি ফোন কৰিলোঁ মানে।
অ', অ' ভালে কৰিলা, ভালে কৰিলা।
হয়, হয় বিষয়টো আমাৰ এনেকুৱা হ'ব মানে আমাৰ মানুহৰ জীৱনত হাঁহিৰ কিয় প্ৰয়োজন?
অঁ, অঁ, আচ্ছা।
অ', গ'ম পাইছা, মানে এতিয়া কথাত কবলৈ গ'লে কি হয়, আমাৰ জীৱনত হাঁহিৰ মানে এটা হাঁহি মানে আমাৰ বাবে এটা দৰবৰ নিচিনা কাম কৰে গ'ম পাইছানে?
হয়, হয়, অ', তাকেইটো।
হয়, হয় মানে তুমি এতিয়া আজিকালি দিনৰ মানুহৰ কথাটো তুমি গ'ম পাইছাই। মানে বহুখিনি কৰ্মক্ষেত্ৰত লাগি থাকে, তাৰ ওপৰত তেওঁলোকৰ বহুখিনি ডিপ্ৰেশ্যচন থাকে মানে ডিপ্ৰেশ্যনত ভুগি থাকে, সেইবাবে মানে যদি হাঁহি থাকে মানুহে হাঁহি থাকিলে মানে মনৰ দুখবোৰ পাতল হয়, আৰু তোমাৰ এ এটা ভাল ঔষধ হিচাপে আমাৰ শৰীৰৰ বাবে কাম কৰে মানে হাঁহিটোৱে গ'ম পাইছে নে।
হয়, হয়, অ', নিশ্চয়।
এতিয়া মানে এতিয়া আমাৰ ডক্তৰ যি মানে ডক্তৰ সকলেও আমাক কৈছে যে, যে আমি হাঁহি থাকিব লাগে আমি যিমান পাৰো গ'ম পাইছা, আৰু আজি আজিকালিৰ দিনত কি হৈছে মানুহ বিলাকে হাঁহিবলৈ পাহৰি গৈছে। মানে ৰ্মসূত্ৰে হওঁক, নতুবা আজিকালি মানুহবোৰৰ মানে জীৱনত বহুত দুখ কষ্টত মানে ভুগি থাকে, কিন্তু দুখ কষ্ট যিমান থাকিলেও আমি মানে হাঁহি বস্তুটো পাহৰি যাব নালাগে। আমি মানে এটা সৰু সৰু কথাটো মানে আমি হাঁহিবলৈ ল'ব লাগে গ'ম পাইছা নে?
হয়, হয়, অ', নিশ্চয়।
অ' তুমি এতিয়া এটা কথা চাবাচোন এই চহৰ নগৰ বিলাকত হাঁহিৰ প্ৰশিক্ষণ দিয়ে, সেইটো বাৰু কেনেকুৱা কথা হৈছে আজিকালিৰ দিনত হয়নে নহয় বাৰু? মানে আজিকালি মানে হাঁহিবলৈ মানুহে পাহৰি যোৱা যোৱাৰ ফলত মানুহে কি কৰিছে এটা মানে হাঁহিৰ প্ৰশিক্ষণ ল'বলৈ মানে গৈছে, যে তাত অকল মানে এঘন্টা সময়ত তেওঁলোকে হাঁহে মানে। সেইটো তাৰ মানে, সেইটো কৰাতকে যদি তেওঁলোকে তেওঁলোকে নিজৰ মানে লগৰ হওঁক, বা ঘৰৰ পৰিয়ালৰ সৈত হওঁক যদি ধুনীয়াকে হাঁহি ধেমালি কৰি ফূৰ্তিৰে যদি কথা বতৰা পাতি থাকে তেতিয়া কি হ'ব, তেতিয়া তেওঁলোকৰ মনটো ভাল লাগিব। তাৰ উপৰিও মানে এটা শৰীৰত মানে পুৰা এনাৰ্জি এটা দি থাকিব গ'ম পাইছানে, তুমি।
হয়, হয়, অ' নিশ্চয়।
হয়, হয়, আমি সেইবাবে হাঁহি থকা টো মানে অত্যন্ত প্ৰয়োজনীয়, কাৰণ এতিয়া কি হৈছে, বহুত মানে দুখ কষ্ট থাকিলেও মানুহবোৰে হাঁহিটো পাহৰি যাব নালাগে, মানুহে যিমান যি হ'লেও মানে এ, হাঁহি থাকিবই লাগে আচলতে গ'ম পাইছা। অ' আৰু এটা কথা আকৌ, মানুহে হাঁহিব লাগে কিন্তু মানুহে কিছু, কিছু ক্ষেত্ৰত কিন্তু মানে হাঁহি দিব নালাগে, তুমি এতিয়া চাবাচোন কিছুমান মানুহে কি কৰে আনৰ মানে দুখত হাঁহে, মানে কোনোবাই যদি দুখ কৰি আছে নহয় তেওঁৰ দুখত মানে ঠাট্টা, মস্কৰা কৰি তেওঁ হাঁহে, সেইটো মানে বহুত বেয়া কথা আকৌ, সেই সময়ত মানে মানুহে হাঁহিব নালাগে, গ'ম পাইছা।
হয়, হয়, সেইটো হয় বাৰু।
হাঁহি অ' হাঁহিটো কি বস্তু হাঁহিটো এটা মানে তোমাৰ, আনন্দ, উল্লাস। তাৰ পিছত আকৌ, মানে শৰীৰটো ভালে ৰখাৰ এটা মানে, ঔষধ। তাক যদি আমি, তোমাৰ কাৰোবাক ঠাট্টা, মস্কৰা কৰি যদি তোমাৰ হাঁহিবলৈ হয় সেইটো মানে ঔষধ অ', গুচি মানে বিষ নিচিনাহে আহ, কাম কৰিব গ'ম পাইছ অ'। এতিয়া অ', আৰু এতিয়া তুমি চাবাচোন, তোমাক যেনিবা তুমি এটা কোনোবা চাক মানে অ', তুমি এটা কোনোবা কোম্পানীত তুমি কাম কৰিছা যেনিবা দেই, তোমাৰ ওপৰৰ মানে, তোমাতকে ডাঙৰ বিষয়াজনে যেনিবা তোমাক কিবা এটা কথা ক'লে, তুমি সেই কথা তুমি খং কৰি বা কান্দি, নিজকে দুৰ্বল বুলি পৰিচয় দিব নালাগে, তাত যদি তুমি সেই সময়ত তুমি যদি এটা হাঁহি মাৰা, তেতিয়া সেই আনজন ব্যক্তিয়ে ভাবিব যে অ', এওঁ দুৰ্বল নহয়, দেখোন, এওঁ ভালেই দেখোন মানুহজন। তেনেকুৱা বুলি ভাবিব গ'ম পাইছানে, আৰু আজি আ আৰু আজিকালি দিনৰ ল'ৰা ছোৱালী বোৰে কি হৈছে, আজিকালি মানে যি মোবাইলৰ প্ৰভাৱ পৰিছে, প্ৰভাৱৰ ফলত মানুহবোৰে মানে মানুহৰ লগত কথা পাতিবলৈ এৰি দিছে। অকল মোবাইলটোতে সোমাই থাকে, ত' এইটো বহুত বেয়া কাম কৰিছে, কাৰণ এতিয়া মানুহৰ লগত যেতিয়া আমি আহ কথা বতৰা পাতো, লগৰ হওঁক ঘৰৰ পৰিয়ালৰ সৈতে হওঁক তেতিয়া আমাৰ সি মানে ধেমালি, এ, খুৰাক জন্মোৱা কিছুমান কথা ওলাই যায় আৰু তাৰ ফলত আমি হাঁ, মানে হাঁহি উঠে, আৰু আমাৰ মানে মনটো ভাল লাগি থাকে। গম পাইছাঁ, আৰু এতিয়া চাবলৈ গ'লে আমাৰ যি অসমীয়া অভিনেতা, তুমি এই বেহাৰবাৰী যে, আউচতপোচত কে কে, মোহন তেওঁলোকক তুমি দেখিছাঁ নাই বাৰু
দেখিছোঁ, দেখিছোঁ অ'।
অ', তেওঁলোকে কিমান তেওঁলোকে মানে কিমান হাঁহি খুৰাক জন্মোৱা মানে, কথা বতৰা কৈ থাকে। আমি সেই তেনেকুৱা ধৰণৰ কিছুমান মানে, চিৰিয়েল চাব পাৰো। হাঁহি উঠাবৰ কাৰণে গম পাইছানে, আৰু আজিকালিটো এটা কথা ভালেই হৈছে যি মোবাইলৰ যুগ, মোবাইলতে ধুনীয়াকে তুমি যদি মানে কমেডি ভিডিঅ' চাৰ্চ কৰা ইউটিউবত, তুমি ধুনীয়াকে কমেডি ভিডিঅ' পাবা, সেইবোৰ চাই পিনেও তুমি হাঁহিব পাৰা গম পাইছা।
হয়, হয়, অ', তাকে।
সেইবাবে আমি হঁহা মানে, হাঁহি থকাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ আজিকালি যিমান দুখ কষ্ট থাকিলেও মানুহে হাঁহিটো পাহৰি যাব নালাগে, তুমি এটা কথা তুমি লক্ষ্য কৰিবাচোন এই গাঁৱৰ মানুহবোৰে সদায় হাঁহি মুখে থাকে। মানে তোমাৰ, তোম তেওঁলোকক বেয়াকে কলেও তেওঁলোকে হাঁহি ধেমালি কৰি থাকে, কিন্তু তাৰ তুলনাত যি চহৰৰ নগৰত থকা মানুহবোৰে তেওঁলোকে কিন্তু মানে অলপ কথাতে একদম খং কৰে, সেইটো বহুত বেয়া কথা আকৌ, গম পাইছা?
অ', হয়, হয়, নিশ্চয়।
আৰু এতিয়া তুমি ঘৰ, তোমাৰ ঘৰত যেনিবা তোমাৰ পত্নীৰ সৈতে তোমাৰ কিবা এখন কাজিয়া লাগিলে দেই সেই কাজিয়াখনত তুমি ওলোটাই মানে উ বেছিকৈ কথা কব নালাগে, আৰু মানে খং কৰিব নালাগে, কাজিয়া কৰিব নালাগে। তুমি এটা কথা চাবাচোন, আজিকালিৰ দিনত অ', মানে বহু খিনি মানে হত্যা কৰা আমি দেখা পাইছো, মানে এনেকে এ কিছুমান খং উঠি যায়, উঠি পেলাই অ', পত্নীয়ে পতীক মাৰে, পতীয়ে পত্নীক মাৰে। সেই তেনেকুৱা ধৰণৰ মানে, বহুত ডাঙৰ ডাঙৰ মানে কাণ্ড আমি দেখা পাই আছো টিভিয়ে মানে মোবাইলে, হয়নে নহয় বাৰু? সেইবোৰ মানে, আমাৰ কাৰণে বহুত বেয়া হৈছে। যদি ঘৰত তোমাৰ পত্নীয়ে যদি তোমাক কিবা এটা কলে, তুমি যদি ধুনীয়াকে হাঁহি মুখে যদি কিবা এটা তেওঁক কোৱা তেওঁ তোমাক তেতিয়া, বেলেগকে আকৌ আৰু কিবা ক'বলৈ নাযায় আৰু, এতিয়া তেওঁ ভাবিব যে অ' মৌৰে ভুল বুলি মানি লৈ পেলাই, তেওঁ মানে তোমাৰ লগত হাঁহি ধেমালি কৰি ভালদৰে কথা পাতিব। আচলতে সেইটোৱে আৰু মানে আমি হাঁহি থকাটো মানে প্ৰয়োজনীয়, গম পাইছা?
হয়।
ইয়াৰ ওপৰত তোমাৰ মতামত দিয়াচোন বাৰু?
অ', অ', তাকে তুমি আহ যিখিনি কথা কথা কৈছা সম্পূৰ্ণ গুৰুত্বপূৰ্ণ মূল্যবান কথাখিনিয়ে কৈছা, এতিয়া আমি যদি হা হাঁহিৰ কথা কবলৈ যাওঁ, আচলতে হাঁহিটো আৰু মানুহৰ জীৱনৰ জীৱনৰ কাৰণে এক অমূল্য উপহাৰ, এতিয়া কোৱা হয় যে উম, হাঁহি হৈছে মানে সৰ্বোত্তম ঔষধ। এতিয়া, আহ মানে কিছুমান, কিছুমান আমাৰ এনেকুৱা ধৰা মানসিক কিছুমান এনেকুৱা বেমাৰ আছে যিসমূহ তোমাৰ ডক্টৰি চিকিৎসাৰ দ্বাৰা মানে সেইবোৰ ভাল কৰিব নোৱাৰি। কিন্তু তেনেকুৱা ধৰণৰ কিছুমান আমাৰ মানে মান সিক চিন্তা হওঁক বা মানসিক সেই-সেই কিন্তু উম ৰোগসমূহ হাঁহিৰে, হাঁহিৱে কিন্তু ভাল কৰিব পাৰে এতিয়া আজিকালি কি হয় তোমাৰ, যি ব্যস্ত জীৱন যাপন বা এ মানে ব্যস্ত জীৱন যাপনত মানে মানুহ সমূহ ইমানেই ব্যস্ত হৈ পৰিছে যে, তেওঁলোকে মানে এ হাঁহিব, হাঁহিবলৈ তেওঁলোকে পাহৰি-পাহৰি গৈছে।
পাহৰি গৈছে, অ'।
অ', অ', আৰু তোমাৰ কি হয় তোমাৰ, এ মানে হাঁহিয়ে কেৱল তোমাৰ নিজৰ মন ভাল নকৰে। আন মানে আনৰ মনতো তাক সুখ দিয়ে, আনৰ মনতো তোমাক সুখ, সুখ আৰু কিছুমান ইতিবাচক আহ মানে তেওঁলোকৰ চিন্তা ধাৰা মানে তেওঁলোকৰ মনলি এতিয়া অ', এতিয়া সেয়েহে তুমি, এ হাঁহি তোমাৰ সুস্থ আৰু মানে এখন, এটা সুখী জীৱনৰ কাৰণে এটা গুৰুত্বপূৰ্ণ অংশ বুলি মই ভাবো।
অ', সচাকে হয়, হয়।
অ', অ', এতিয়া হাঁহি তোমাৰ বহুত খিনি স্বাস্থ্যক মানে, স্বাস্থ্যত উপকাৰিতা আছে। এতিয়া, তাৰে ভিতৰত, যদি ক'বলৈ যোৱা, তোমাৰ যদি মন খুলি হাঁহিলে কি হয়? আমাৰ মানুহ বা আমাৰ এ, আঁ শাৰীৰিক ভাৱে, আমি কিছুমান, সুখ অনুভৱ কৰোঁ বা ধৰা, আমাৰ আঁ আমাৰ যি, হ'ৰমনৰ হ'ৰমন কিছুমান আছে, সেইসমূহ মানে, নিহৰণত, নিহৰণ কৰাত মানে, সেইবিলাক অ'! ইয়াৰ ফলত আঁ আঁ ইয়াৰ ফলত, আমাৰ কি হয়, মনটো শান্ত হৈ থাকে! বা দৈনন্দিন যে, আমি কামত সেই মনতো দিব পাৰোঁ। তেতিয়া, চিকিৎসকসকলে কয় যে, নিয়মীয়াকৈ যদি, হা নিয়মীয়াকৈ হাঁহিলে মানে, ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পা, পাব পাৰে। আৰু এ, আৰু তোমাৰ যে, হৃদযন্ত্ৰৰ মানে, মানে, হৃদযন্ত্ৰৰ যি, স্বাস্থ্যৰ বাবেও, এ, ই মানে, অতিকৈ উপকাৰ মানে, উপকাৰী। এতিয়া, অ'! এতিয়া, উম, উম! আৰু তোমাৰ কি হয়, এ হাঁহি আছে, হাঁহিয়ে তোমাৰ মানুহৰ, এটা সামাজিক যিটো, সামাজিক সম্পৰ্ক, সেই সম সম্পৰ্কটো মজবুত কৰি ৰাখে, আকৌ দেই।
ৰাখে, অ'!
অ'! এতিয়া তোমাৰ, যিজন ব্যক্তিয়ে, সদায় চাবাচোন? এ, মানে সদায় হাঁহি মুখে থাকে বা এ, তেওঁ সহজে নতুন, মানে, তেওঁ মানে, স সকলোৰে লগত মিলিব পাৰে আৰু তেওঁ সহজ-সৰল। নতুন-নতুন বস্তু বনাব পাৰে। আৰু মানে, সমাজত, থিয় হৈ পৰে। অ'! সমাজত তেওঁ, জনপ্ৰিয় হৈ পৰে। আৰু কি হয়, এ, পৰিয়াল হওঁক বা বন্ধু-বান্ধৱ হওঁক বা সহকৰ্মীৰ সৈতে, যে, হাঁহি-আনন্দৰে মানে, ভাগ -বতৰা কৰিলে। তোমাৰ সম্পৰ্ক মানে, মানে অধিক গম্ভীৰ হয়। কিন্তু, এ, ইয়াত এটা কথা মনত, মনত ৰাখিব লগীয়া, আগতে সেইটো, তুমি তুমিও কৈছিলা বাৰু। কিন্তু, আমাৰ আমি এটা কথা লক্ষ্য কৰিব লাগে যে, আমাৰ হাঁহিয়ে যাতে কেতিয়াও এ, আনক অপমান বা আঘাত দিব মানে,
নোৱাৰে, অ'! হয়, হয়। অ' অ'! ঠিক কথা।
উম! সেই ক্ষেত্ৰত, আচলতে আমি, এ, মানে, অলপ সতৰ্ক হ'ব লাগে। এতিয়া, আমি যদি আনক উপ, উপহাস কৰি বা আঘাত দিব, আঁ দিবৰ কাৰণে, যদি আমি হাঁহো! তেতিয়া, সেই এ, মানে, সেই হাঁহি পেলাই পোৱা আঁ পোৱাটো আমাৰ কাৰণে, ভাল অভ্যাস নহয়। এতিয়া, সঁচা হাঁহি মানে, অ'! সঁচা হাঁহি যোনটো, আমি সঁচাকৈ যোন, মানে, যি হাঁহো! সেইটোৱেহে, আমাৰ যি, মানে, আমাক আনন্দ দিয়ে। কিন্তু, যদি আমাক আনক উপহাস কৰি বা ঠাট্টা, নমস্কাৰ কৰি যদি, আমি হাঁহিবলৈ যাওঁ! তেতিয়া, আমাৰ নিজৰে, ক্ষতি হ'ব। আৰু সেই, যোনজনে আমি, তেওঁৰো মানে, মনত বহুত খিনি, দুখ কষ্ট পাব! আৰু আজিকালি, আজিকালি, তোমাৰ সমাজত প্ৰায়ে, দেখা যায় যে, মানে মানুহ বিলাক, বৰ খিংখিঙীয়া টাইপৰ, হৈ গৈছে আৰু কি হয়, তেওঁলোকে মানে, এ, মানে, অকমান সৰু-সৰু কথাতে মানে, বহুত খং কৰিবলৈ লয়! অ'! আৰু তোমাৰ, কি আজিকালি, কি হয়, এ, প্ৰায় দেখা যায় যে, তুমি যেনিবা হাঁহি মুখেৰে কাৰাবাক, সেই, ঠাট্টা কৰি কিবা কথা এটা যদি, বেমাৰীকে হ'লেও কোৱা, সেই কথা মানে মানুহ বিলাকৰ অ', মানে গাত লাগি যায় আৰু সেইটোতে খং কৰি তেওঁল মাৰপিট কৰাও মানে দেখা যায় সেই ক্ষেত্ৰত আচলতে সি সতৰ্ক হ'ব লাগে আৰু। অ', সেহে তোমাৰ যদি। শেষত যদি ক'বলৈ যাওঁ তোমাৰ হাঁহি আচলতে আমাৰ জীৱনৰ এটা অমূল্য সম্পদ। ই যি ইয়াৰে ধন, ধন সম্পত্তিৰে মানে কিনিব নোৱাৰোঁ। আৰু কি হয় এ হাঁহিটো আচলতে সম্পূৰ্ণ এটা বিনামূলীয়া কিন্তু ইয়াৰ উপকাৰিতা কিন্তু বহুত খিনি আছে সেয়েহে আমি অ', অ', সেয়েহে আমি এ মানে তোমাৰ যি ভাল কৰ্মৰ দ্বাৰা আৰু মানে ভাল কাম কৰি যদি আমি নিয়মিত ভাৱে সহায় মেলা কৰো তেতিয়া আমাৰ চ কিন্তু বহুত